শুনিছা।
উম শুনিছো কি কৰিছা।
এ এনেই বহি আছো তুমি।
মইয়ো এনে বাগৰিয়ে আছো অলপমান।
আহ
খোৱা বোৱা কৰিলা।
খোৱা বোৱা আজি সোনকালে খালো মই। মানে ৰাতিপুৱা ৰাতিপুৱা ভাত। খালো দেই আজি ভাত। খাই পেলাই ওলাই গ'লো কলেজলে তাৰ পিছত চাৰে বাৰটামান বজাত ঘৰ আহি পালোহি মই। লগে লগে ভাত খাই দিলো ভোক। লগা নিচিনা লাগিলে তাৰপিছত আৰু আজি ইমান ধুনীয়াকে টোপনি গলো নহয় শু বলো পিছবেলা সময়খিনিত তিনি ঘন্ট মান শুলো
ফোন কৰিছিলো তেতিয়া মই গম পাইছো বোলো এই টোপনি গ'ল হ'বলা
অ শুই গলোগে মোবাইল চাই আ ছিলো মোবাইল চাই থাকোতে তেনেকে টোপনি গুচি গ'লো মোবাইলটো ৰাখিলো বাৰু ইমান টোপনি ধৰা নিচিনা না লাগিলে তুমিও শুলা ন আজি
অ আজি মই আবেলি অলপমান শুলো
কিমান দেৰি শুলা
বেছি টাইম শুৱা নাই মানে এ তোমাক ফোন কৰিছিলো যে তাৰ পাছতে আধা ঘন্টা মানৰ পাছত অলপমান শুলো
অ মইতো গভীৰ টোপনি একোৱেইে গম নেপাওঁ
মই তাৰ পাছতে সাৰ পাই গ'লো গে বৰষুণ পৰিলে
ও
তাৰিছতে উঠি গলো আৰু
মোৰ মানে ভাল লাগি গ'লগে আজি মনটো শুই পেলাই আৰু এইকেইদিন সদায় টোপনি খতি নিচিনা হৈ আছে খেলি মেলি নিচিনা হৈ আছে
উম হয় দিয়া আৰু ৰা তি খোৱাটো বিশেষকৈ মানে বহুত মানে হেৰি হৈ আছে এইকেইদিন উম
অলপ সচাকে মোৰ যে একদম অৱস্থা কা নাইকিয়া হৈ গৈছে চকু গুৰি কলা পৰি একদম মুখ চখ মই ক্ষিণাই গ'লোগে এইকেইদিনতে
অ অকমান খোৱা বোৱা কৰিবা ভালকে আৰু বিশেষকৈ খোৱা বোৱা নহলেও মানে কি জানা টোপনিটো মানে মেইন অ টোপনি নগলেও মানে মানুহৰ কিবা মানে খী ক্ষীণাই যাইগৈ টো মানে বহুত কমি যায়
ৱেটটো জোখা নাই বাৰু মই যেতিয়া লাষ্ট টাইমৰ কাৰণে জুখিছিলো তেতিয়া মোৰ পঞ্চাশ কেজি আছে ছিলে তাৰপিছত তাৰপিছত আকৌ দুদিন মানৰ পাছত বেমাৰ হৈছিলে তাৰ পিছত আকৌ জুখি এবাৰ চাইছিলো এ পাঁচ কেজি কমি গৈছো জানানে হ এতিয়া আৰু কি হৈছে টো এনে ঠিকেই আছিলে বাৰু
তোমাৰ এতিয়া কিমান আছে
এতিয়া এককেইদিন আকৌ সেই চাগে পঞ্চাশজন মোৰ মানে এনেকুৱা হয় জানে সৰুৰ পৰা মই একেটা লেভেলত। মই একদম এখিনি মই বহুত দিন একে ৱেটতে থাকিলো থাৰ্টি নাইন আছিলো।
অ অহ
কে থাকিলো থাকিলো এতিয়া তাৰ পিছত ডাইৰেক্ট ফিফটিত জুখিছো দেই। এই ফিফটি ফিফটি কমেও চাগে। তিনি বচৰ মানৰ পৰাহে এনেকে ফিফটিয়ে হৈ আছে। এই বেমাৰ হ'লে জ্বৰ চ্বৰ হ'লে মানে এনেই অলপ হেৰি হয় দুই কেজি তিনি কেজি ইমানো বেছি নহয় মোৰ। জানানে ৱেটটো একে থাকে। ইমান বেছি বেমাৰ আ। ব নহয় বাৰু জ্বৰে হয় হোৱাতটো বতৰ। কাৰণে আৰু।
উম উম মোৰো কিন্তু উ মানে। যিমান নাখাও নাইবা খাও যিয়ে নহওক। মানে ওৱেট মানে কম বেচ মানে বিশেষ দুই এক কেজিৰ ভিতৰত। তে আৰু ফৰ্টি এইট ফৰ্টি নাইন আ খুব বেছি ফিফটি। যিটো মানে অকনমান গালমুখ ফুলিলে হয় আৰু। এতিয়া বাৰু অকমান। হৈছে ফিফটি ওৱানত আছো যেনিবা। তথাপিও হব লাগে মোৰ মানে নে ৱেটটো হাইটটো চাই পেলাই মোৰ ৱেটটো অকমান কম।
মোৰ অকল হাইটটো কম।
অ তোমাৰ হাইটটো জোখা চাগে তোমাৰ ৱেটটো ঠিকে আছে নে ফটোত দেখি পেলাতো ঠিকেই লাগে।
অ
ত ইমানো কম নহয় তুমি।
অ এ কম মানে জোখৰ খিনি আৰু।
অ মইতো ইমানো কম নাপাও তোমাৰ মানে। একে মানে ঠিকেই পাওঁ।
ছোৱালী অলপ ওখ হলে ভাল লাগে জানানে মানে। কাপোৰেও শোৱাই আৰু ভালো লাগে দেখিবৰ কাৰণে মই ভাল দেখো ছোৱালীবোৰ ওখ হলে ওখ পাখৰ ছোৱালীবোৰ অ ধুনীয়া লাগে মই বৰ বেছি। চাপৰ হলেহে ছোৱালীবোৰক বেয়া দেখো।
অ কিছুমান আকৌ ছোৱালীয়ে লয় বোলে অ ওখ হলে মানে ভাল পায় আৰু অ মানে চা কিছুমান অ আৰু কিছুমানে কয় বোলে। চাপৰ ছোৱালী কিউত লাগে।
অ মৰম লাগে বুলি কয় মই আকৌ মোৰ বৰ এতা মই ভাল নেদেখো। এনে ক্ষীণ চিন হলে বাৰু ঠিকেই আচলতে চাপ পৰ যেতিয়া শকত হৈ যায় কিমান বেয়া দেখে দেখিবলৈ
হয় দিয়া
যদি মেইনটেইন কৰি ৰাখিব পাৰে আৰু তেন্তে চাপোৰো একো নাই।
উম উম
আমাৰ অসমৰ মানুহবোৰৰ ম মানুহবোৰে আজিকালি বহুতে কৰিছে ছোৱালীবোৰে কিন্তু আমি আৰু একো সময়সীমা নথকাত কে কামবোৰ কৰি থাকো ক'তনো ইমান হেৰি কৰি থকা হয় দুদিনমান স্বাস্থ্যৰ যত্ন লওঁ দহ দিন বাদ দি দিওঁ
পাহৰিয়ে যাও গৈ মানে আমি গুৰুত্ব বিশেষ নিদিওঁয়ে ন
অ একৱে একো মানে ধাণ্ডাই নাই এইবোৰ স্বাস্থ্যৰ যত্ন লগত কিব দুদিন মান মন গ'ল বেলেগক কাৰোবাক দেখিলো কৰা দেখিলো নিজ নিজেও কৰিম বুলি মনতে ভাবিলো দহ দিন মান কৰিম তাৰ পিছত বাদ দি দিওঁ আকৌ।
হয় দিয়া অকমান মটিভেশ্যন লও আৰু দেখাক দেখি আৰু
উম কৰিম বুলি মনতে ভাবো কিন্তু কামটো কৰিবগে নোৱাৰো
উম, হয় বাৰু কথাটো ময়ো তেনেকুৱাই মানে কিন্তু তথাপিও মানে মই এক্সাৰচাইজ কৰিছিলো দেই কৰো বাৰু এতিয়া ন নাই কৰা একচোৱালি এতিয়াও কৰিব লাগে কিন্তু মই নকৰো মোৰ বহুত এলাহ হৈ গ'ল এতিয়া আৰু ৱিক নেচটো হৈয়ে থাকিলে মানুহৰ ইচ্ছা নাযায়
উম মন নাযায়
উম
আমত যে ইমান বেমাৰ আহিছে ন এই বাৰ, মানে আমতো খোৱা বন্ধ কৰিছে, মানে মেডিচিন দি পেলাই কৰিছে দৰব দি দি হেই কৰিছে ন
অ বহুত আম তেনেকে কৰিছে বোলে মইতো গছৰে খাইছো বেছি ভাগ। মানে ঘৰৰ গছ আৰু উম মানে ঘৰৰ বুলিয়ে নহয় আৰু মানে গাঁৱৰ গছ চছ এইবিলাক মানে গাঁও, গাঁৱৰ এৰিয়াত মানে এতিয়া বহুত মানে উ পাইয়েই কি বুলিয়ে নহয় মানে গাও জেগাখিনি বোৰত মানে ঘৰে ঘৰে থাকে ন
আমি এবাৰ কেঁচা আমু কিনি খাইছো
অ আমাৰ ইয়াত মানে আম মানে তোমাৰ এভেইলেবল
অ কেঁচা আম কিনি খাবলগীয়া হৈছে এ এই সময়খিনিত ভাল লাগে যে এনেকে কেঁচা। নাম চক পিহি বিচনা মানে এৰাত পিহি পেলাই খাবৰ কাৰণে। নিমখ জলকীয়া লগত। এয়া খাব কাৰণেও কিনিব লগা বস্তু। থা
উম
আমনি লাগি। গল খালি খাই পেলাই এবাৰ।
আজ আমাৰতো এডাল মানে অ মই বহুত আম। খালো এবাৰ আমাৰ হেৰি গছ এডাল আছে আম গছ এডাল মানে বহুত কেইডাল আছে পাঁচ ছডাল মান আছেই আম গছ। তাৰ পিছতে মানে হেৰি এডাল শেহতীয়া আছে মানে সেইডাল এতিয়াও মানে হেৰিয়ে হৈ আছে কেঁচা আম মানে দুটামান আছেই আজি মই সেই তাৰে কেঁচা আম মানে এ পুৰা পিহনা পিচি পদিনা, জলকীয়া এনেকে লৈ অলপ ৰাঙচিয়া হৈছে আৰু খাই ইমান ধুনীয়া লাগিছে অ মোৰ।
অ ভাল লাগে তুমি জ্বলা টেঙা খাই দিছা সেইটো সময়।
উম এই মই জ্বলা কিন্তু অতিপাত খাইছো। মই এই টাইমত মানে কৈছো নহয় মই তোমাক এ কেতিয়া খাইছো। জানা য'ত নেকি যিত টো টাইমত কয় মানে যে এতিয়া বহুত মানে কুমলীয়া এতিয়াতো অলপমানতটোতো ইচতৰঙ হৈছেই হয়। কিন্তু যিটো টাইমত এক দেৰ মাহ মান বা দুই আঢ়ৈ মাহ মানত বহুত কমজুৰি হৈ থাকে ন বহুত। এ তেতিয়া মানে ৰি সিচিও হয়। সেইটো কিন্তু সেই টাইমত মোক কেনেকুৱা। এনেকুৱা হৈ গৈছিলে মই যদি জলকীয়া, বিষ জলকীয়া গোন্ধ নাপাও নাইবা ফিৰিঙি জলকীয়া মই ভাত খাব নোৱাৰো গম পোৱা নাই এনেকুৱা মোৰ অৱস্থা হৈ গৈছিল।
অ আমাৰ এইফালে অ আমাৰ এইফালে ধান জলক বুলি কয়।
অ অ ধান জলকীয়া। সৰু সৰুটো কয় নেকি।
অ অ
হয় মই বহুত খাইছো জলকীয়া। ফিৰিঙি জলকীয়া মানে সেই সৰু সৰু পুৰা মানে জোঙা জোঙা যে টিকলা টিকলা পৰা জোঙা জোঙা।
অ সেইটোকে আমাৰ এইফালে ধান জলকীয়া বুলি কয়চোন।
সেউজীয়া যে পুৰা একদম বটল গ্ৰীণ নহয় পাতলা পাতল। লাক সেউজীয়া যে
আৰু এটা বগাও আছে ন সৰু সৰু
বগা জলকীয়াও আছে আৰু গোন্ধটো মানে মানে বহুত ধুনীয়া ন, গোন্ধটো মোৰ ভাল লাগে। মোৰ মানে ভোত জলকীয়া আৰু ফিৰিঙি জলকীয়া, গোন্ধটোৱে মই বহুত ভাল পাওঁ। বাকী নৰ্মেল। যিবোৰ বজাৰত পোৱা জলকীয়া ন সেইবোৰ। গোন্ধ ইমান নাথাকে, থাকে আৰু মানে নামৰ জলকীয়া আৰু।
বুজিছো। অঁ জলকীয়াৰো ধেৰ জাত থাকে নহয় কিবা মেম জলকীয়া বুলিও কয় নহয়।
অ তুলসী জলকীয়া কিবা কিবি ধেই।
জলকীয়া নাখাবা আৰু বেছি।
মই তেতিয়াই খালো, বহুত খালো তাৰপিছত মোৰ মা হতে গালি দিয়ে বোলে কিবা পতককে পিছত। মানে হেৰি কি হ'ব মানে ভয় খাই, মই বোলো তেত। তেতিয়া নাই বোলো ইচ্ছা গৈছে এতিয়া উপায় নাই, মই খাবই লাগিব বোলো। খাই দিওঁ আৰু পুৰা। মই কিন্তু মানে নৰ্মেলি মানে মই জলকীয়া খোৱা ছোৱালী নহয়, মই জলকীয়া খালে কান্দি দিওঁ আগত। এতিয়া এইবাৰ মানে কেনেকুৱা হৈ গৈছে। কিবা হেৰি। চাগে এ মানে কয় যে হৰমনেল। অ এ, চেঞ্জ হয় ন কিছুমান। দি নে এ বাপেকৰ পৰাও আহে মানে মোৰ মানুহ। জনে বহুত জলকীয়া খায়। সেইবাবে চাগে মোৰ ইচ্ছা গৈছে। কাৰণ মই ফাষ্ট ফুডো খাই ইমান ভাল নাপাওঁ। এতিয়া মই ফাষ্টফুড নহলে মই থাকিব। মই নোৱাৰা হলো মই ইমান নাখাওঁ ফাষ্ট ফুড। মানে কেতিয়াবা কাটছিত। খাওঁ কিন্তু ইমান নোখোৱা নহয়, খাওঁ কিন্তু ইমান মানে মই। এডিক্টেড নহয়।
মইয়ো বৰ বেছি ভাল নাপাওঁ। মই এইবোৰ মম'ও ইমান খোৱা নহয় মোৰ, মই কিন্তু এনেই লগৰ সমনীয়াৰ লগত পালে মানে খাই দিওঁ।
খাই দিওঁ অ তেনেকুৱাই, আনি দিলে খাই দিম কিন্তু এতিয়া যে মোক সদায় খাওঁ গম পাইছা নে মোৰ। মানে বহুত ইচ্ছা যায়। উপায় নাই মানে মই খাবই লাগিব এনেও। কোৱা মানে।
মই নাখাওৱে, এ ফ্ৰাইড ৰাইচটোহে মই। ভাল পাওঁ
অ ফ্ৰাইড ৰাইচো ভাল লাগে বাৰু মই চাওমিন খাই ভাল নাপাওঁ কিবা কিবা নিচিনা পাওঁ কেতিয়াবা মানে ভাল ৰেষ্টুৰেন্টত যে অলপমান মানে পুৰা মিহি মিহিটো যে চবত সৰু সৰুতো যে বনাই সেইটো অকণ ভাল লাগে যদি বহুত হেৰি দিয়ে পাচলি দি কৰি পেলাই বনায় তেতিয়া ভাল লাগে কিন্তু ফাষ্ট ফুডত উম ফাষ্ট ফুডত খাই ভাল নালাগে মই বেয়া পাওঁ
উম কিছুমানে ভালকে নবনায়ো
উম হয় ও বাৰু
ঠিক আছে হ'ব দিয়া তুমি অলপ ৰেষ্ট লোৱা আৰাম কৰা
ঠিক আছে আছে হ'ব দিয়া উম উম উম